অঁ শুনিছা? অঁ কোৱা কোৱা? অঁ আছোঁ দিয়া ভালে, তোমাৰ কোৱা?
অ' মোৰো ভালে, কি কৰিছা এতিয়া?
এই অলপমান চাহ - তাহ খাই পেলাই অলপমান এনেই খোজ কঢ়ি আছো ৰাস্তাত।
ৰাস্তাত? অ' অ'।
উম।
কাঢ়িব লাগে।
অ' খোজকঢ়াটো ৰাতি মানে ভাল, খোজ কঢ়াটো কিন্তু বেছি গৰমৰ কাৰণে নোৱাৰি। নে উহু, আজিকালি বৰষুণ নোহোৱা হৈ পৰিছে নহয়?
হয়।
আমাৰ ইয়াত মানে ইমান অঞ্চলত বৰষুণ ভালকে নিদিয়াৰ কাৰনে বেছি গৰম লাগি যায়। অ' সেইটোয়ে।
খোজকাঢ়িব লাগে ন? আজি তাকেতো কিহৰ ওপৰত কৰিবা তুমিও কোৱাচোন এনে?
আজি তোমাৰ এই নিমনিয়া উম নিবনুৱা মানে সমস্যাৰ ওপৰত কৰিব পাৰিম? মানে নিবনুৱা কিছুমান ল'ৰা ছোৱালীবোৰ চাকৰি টাকৰি নাপায় এনেই
হয়, হয়, হয় পাৰি পাৰি পাৰি সেইটো বিষয়কো পাৰি পাৰি এইটো বিষয়েও কৰিছো কিন্তু, কৰিলেও পাৰি কিজানি।
অ' পাৰি পাৰি পাৰি।
অ', পাৰি পাৰি অ' মই আজি কৰিছো নিবনুৱা সমস্যাৰ ওপৰত বিষয়ে আলোচনা।
অ' কৰিছা ন কৰিছা ন? তে অ', তে আমি হেৰিৰ ওপৰত পাতো নেকি আজি? এ আই যে এ আই!
অঁ, এ আই, এ আই এছ আই এ আইয়ত কি আছিল, এ আই ফুল ফৰ্মটো কি আছিলনো তোমাৰ?
আৰ্টিফিচেল ইন্টেলি
আৰ্টিফিচিয়েল ইটেলিজেন অ', পাৰি কি কোৱাচোন তুমি কোৱা এয়াৰ
তাকে, এ আইটো টোতো, জানাই মানে আজিকালি কিমান ব্যৱহাৰ হৈ আছে! হয়! ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱা মানে ৰাতি শুৱালৈ তোমাৰ এই এ আই নিচিনাকে ব্যৱহাৰ হৈছে আজিকালি! মানে বাহিৰৰ দেশতো চাবাচোন! মানে এ আই, এ আই! আজিকালি মানে কিছুমান এই হেৰিটো চাবাচোন মানে এখন মহাবি বিদ্যালয়, দেখিছোঁ মই, মানে এ আই ডিয়ে কিবা যন্ত্ৰ কৰি পেলাই মানে শিক্ষক বনাই দিছে!
হয়, ক'ত আছে? ক'ত কৰিছে? আমাৰ অসমত নে?
হয়, হয়! আমাৰ অসমত এইখন ৰয়েল গ্ল'বেলখন শুনিছা নহয়? ৰয়েল গ্ল'বেল ইভাৰ্চিটি! তেনে এনেকুৱা এইটো মানে হেৰি আছে, মানে যন্ত্ৰ আছে ৰবটৰ নিচিনা! নাই আজিকালি এই এনেকে ক্লাছ কৰে মানে কিমান আগবাঢ়িছে ভাবা!
বাহিৰত শুনিছোঁ কিন্তু যি এ আই টেকনলজি মানে তোমাৰ গাড়ীৰ ড্ৰাইভাৰো নালাগে মানে ৰবৰটোৱে কৰে এ, এ আই কৰে তোমাৰ!
তুমি যদি গাড়ী এখন উবেৰ বা সেনেকুৱা যদি বুক কৰা ড্ৰাইভাৰ চাইভাৰ নাই মানে নিজে তোমাৰ কিবা টিপি দিয়া সি মানে উম লৈ যাব আৰু! গাড়ীখনে মানে লৈ যাব তুমি য'ত নামিব খোজা!
টেসলাই উলিয়াইছে, টেসলা গাড়ী ওলাইছে ড্ৰাইভৰ নালাগে! চাইনাতো ওলাইছে! চাইনাটো ওলাইছে বহুতে!
হয়, হয়! চীন দেশতো ওলাইছে! চীন দেশতো বহুত মানে মানে জনাজাত এ আই কাৰণে!
হয়! এ, এ আই কোন তোমাৰ এ আইৰ হেৰিটো কোন আছিল, তোমাৰ যোনটো আৱিষ্কাৰক যোনটো চি অ' বুলি?
এ আই, এ আই মানে সেনকে হেৰি বুলি নাই, কিন্তু বহুত আগৰ পৰাই মানে এ আইটো আছে!
আছে ন? এটা কিবা কিন্তু মই পাইছোঁ এয়াৰ যোনটো যেনেকে আমাৰ এপলৰ এ চি অ', চব হেৰিতে থাকে তোমাৰ এ চি অ' থাকেই এজন!
অ', থাকে, থাকে, থাকে!
অঁ, পাহৰিলোঁ মানুহটো বাৰু! এ আই মানে এতিয়া তোমাৰ এলং মাস্কেও তোমাৰ বহুত কিবা কানি কৰি আছে!
অঁ, এলন মাচটো জানাই ইমান ডাঙৰ তাতে সফল-
অঁ, ত্ৰিলিয়ন হৈছে।
এ অঁ, টেচলা যিহেতু এ আই চি আই ডিয়ে চলাই।
চলে অঁ।
উম, হে আৰু সেই আৰু। মানে কিন্তু তাৰ মানে- এ আই টো এটা ভাল কাৰণো আছে এটা বেয়া কাৰণো আছে। মানে চব বস্তুৰে এটা বেয়া দিশো থাকে ভাল দিশো থাকে। অঁ পিছে, বেয়া দিশটো ক'বলে তুমি জানানে, কি হ'ব? শুনিছা নে?
হেল্লো
শুনিছা নে?
হেল্লো'
অঁ, শুনিছা নে, শুনিছা?
হেল্লো'
হেল্লো' শুনিছা?
অ অ, শুনিছো শুনিছো।
অ, তাকে এই বেয়া দিশটো মানে কি হৈছে, আজিকালি মানে এই, সৰু সৰু ল'ৰা ছোৱালী বিলাকে মানে কি, এ আইতে মানে নিৰ্ভৰ কৰি মানে নিজৰ, এই মানে কাম বিলাক কৰে। মানে এই এনেকুৱা পঢ়াৰ ক্ষেত্ৰতে হওক, কিবা এটা মানে সৰু, কিবা এটা বস্তু পাৰা নাই চেষ্টা জেষ্টা নকৰি পেলাই সিহতে মানে পতকে মানে, মানে উত্তৰটো জানিব বিচাৰে। বা আজিকালি কিছুমানে এনেকুৱা হয় যে শি ক্ষকে মানে, অ হোমৱৰ্ক কৰিব দিয়ে। আৰু হোমৱৰ্ক নকো মানে হেৰি নকৰি ফেলাই হেৰি সিহ তে মানে এ আই দিয়ে চব কৰি পেলাই এনেকুৱা কৰি দিয়ে। এনেকুৱা মানে এটা বেয়া কাৰণো আছে।
ডনবস্কত ফাইভ ছিক্সত পঢ়ে, সি মোক কৈছে এইটো প্ৰশ্নৰ উ ত্তৰ চাই দেচোন। মই কৈছো সি মোবাইলত চাই চাই কৰি নিছে এ আই ত কৰি নিছে। তাৰ মানে, ইমান সৰু ল'ৰা এটাই। অ মাষ্টাৰে হোমৱৰ্ক দিছিলে মানে ঘৰত, হোমৱৰ্ক দিছে ঘৰত কৰিব। তাৰমানে সি ইয়াৰ কিতাপত চাবজেক্টটোৰ ওপৰত একো পঢ়ি পঢ়ি প্ৰশ্নকেইটাৰ উত্তৰ কৰাই নাইছো। চোৱাই নাই ডাইৰেক্ট তাৰমানে প্ৰশ্নকেইটা এ আইত মাৰি দিছে, এনছাৰ আহি গৈছে। মই ভাবিলো মই পঢ়িম। মই কৈছিলো তাক, যে তই চেপ্তাৰটো আগে বুজিল', চে প্তাতো বহুত কিবাকিবি থাকে বুজিবৰ কাৰণে।
এই অভ্যাসটো বহুত বেয়া হৈ যাব।
অ এঞ্চাৰটো হে পালা, কিন্তু তাৰে ভিতৰুৱা বস্তু মুখা নাপালা নহয় বুজিব লগা।
এইষা হয় হয় হয়। তাকে ভাবিছো আৰু হয় হয়। কি ক'ব ওলাইছিলা?
অ সেইটোৱেতো সেইটোৱে কব খুজিছো।
উম উম উম হয়, আৰু তোমাৰ আৰু এটা বেয়া কাৰণ আছে, এই আজিকালিত তুমি এই, ফেক ভিডিঅ'ছ বিলাক চাই থাকা মানে, এই মিছা মিছলটো ভিডিঅ'ছ, মিছা মিছা ভিডিঅ'ছ কাৰোবাৰ মানে চেহেৰা মানে চেহেৰাটো লগাই পেলাই এনেকুৱা এনেকুৱা হয়, পিছত মানে বহুত কেতিয়াবা কিবা কিবি হৈ যায়, আৰু মানে কিবা অশ্লীল কাণ্ড, সেইবিলাকো হৈ থাকে, মানে উম, সেই-সেইটো এটা কাৰণ বেয়া, সেইটো এটা কাৰণ অ', এই মানে সেইবিলাক যোনে যোনে কৰে, সেইবিলাক মানে এই আমাৰ প্ৰশাসন বা পুলিচ বিভাগে আমাৰ, মানে কঠোৰ শাস্তি হ'ব লাগে এইবিলাকৰ, সেইটোৱে বিচাৰোঁ।
তোমাৰ হেৰি চাব লাগিব কিজানি, তোমাৰ চাইবাৰেই চাব লাগিব। চাই-চাই-চাইবাৰে চাব লাগ চাইবাৰ চিকউৰিটি চাব লাগিব এইটো, এইটো চাব লাগিব।
প্ৰবলেম যদি কমি যায় তেনেহ'লে ইয়াৰ ব্যৱহাৰটো বহুত ভাল হ'ব।
ভাল হ'ব ভাল হ'ব, ভাল দিশ আছে, বেয়া গিতাক কানসাৰ কৰিব লাগিব।
অ', হয় হয়। ঠিকেই ঠিকেই, আগতে বেয়া কেইটা মানে হেৰি কৰি পেলাই ভাল দিশলৈ আনব
হয়, ভাল আৰু কিন্তু তোমাৰ পিছলৈকে হেৰি হ'ব, কিজানি অ', চব ইণ্ডাষ্ট্ৰ্ৰী বিলাকত কাম বিলাক তাৰ মানে মানুহৰ দৰকাৰ নহ'ব কিজানি, চব এ আইয়ে কৰিব
অ', হয় হয় হয়, সেইটো হয় কিন্তু। মানে এই তেতিয়া নিবনুৱা সমস্যাটো অলপ বাঢ়ি যাব কিন্তু, অ'। কম্পিউটাৰ কৰিব, মানুহৰ ইমান দৰকাৰ নালাগিব, য'ত মানে দৰিদ্ৰতাটো অলপমান বেছি বৃ দ্ধি হ'ব আৰু, গাঁও অঞ্চল বিলাকত যদি চাওঁ আমি, ভিতৰৰ ভিতৰৰ বহুত
যিবোৰ ইমান, অ', যিবোৰ ইমান উন্নত নহয়।
অ'।
যাত মানে ম'বাইল নেটৱৰ্ক এইবিলাক নাই, সিহঁতে মানে কিবা কৰিব বিচাৰিলেও কৰিব নোৱাৰিব। এইটো এটা কাৰণ আছে, মানে বেছি বৃদ্ধি হ'লে বেয়া।
বেয়া বেয়া, ভাল ভাল।
অ'। সেইটোৱে ভাবিছোঁ ম
এইটো-এইটোৱে, এ আই সেইয়া আৰু।
অ', এই মানে সেই-সেইটোৱে বুজিছোঁ। বাকী আৰু তোমাৰ কোৱা, কি কি মানে এ আই কেতিয়াবা ব্যৱহাৰ কৰানে তুমি মোবাইল ফোনত?
এ সেই, তেনেকে নকৰোঁ মই এনেকে এইচ চাত জিপিতিত, এনে এ আইত তোমাৰ কেতিয়াবা তেতিয়া কেতিয়াবা ফটো-ফটো চটো বনাব লাগে তোমাৰ এই চেলি-চেলিব্ৰিটিৰ লগত এনেই এইটো ফান হিচাপত, জমনি হিচাপত
অ', জমনি ঠিকেই ঠিকেই, এই সেইবিলাক কাৰণত বাৰু ভালেই, একো নাই।
ভালে ভালেই, এইটো এনেই জমনি হিচাপত, অ', বেয়া কাম কৰিলে বেয়া
হয় হয় হয়, ঠিকেই ঠিকেই।
খাওঁ আৰু তেনেকৈ, এনেই কেতিয়াবা বনাওঁ আৰু।
অ'। আৰু এটা ভাল কাৰণ আছে, এই তুমি কেতিয়াবা মানে ঔষধ পাতি আনিলেও, তুমি যদি পাহৰি গ'লা কি কি খাব দিছিলে সেই ফটো মানে ফটোটো লগাই পেলাই দি দিবাচোন মানে চেট জিপিটি হওঁক বা জেমিনি হওঁক এনে সিহঁতক সুদিব এইটোঔষধ কোন সময় খাব লাগে কিহৰ কাৰণে খাব লাগে। কোনটো ৰোগত থয়। সেইটো এটা কিন্তু বহুত ভাল কাৰণ মোৰ ভাল উদাহৰণ আছে।
ভ, ভাল খাওঁ। অকলে আহিছে। কিহত কিহত বেপাৰ হয়।
আহি যায়। আহি যায়। নিশ্চয় আহি যাব। তুমি কৈ দিবা খালি কি কি? কৰিব লাগে। তাতে হ তাৰ মানে সেইটো এটা বহুত ভাল কাৰণ মোৰ কাৰণে এনেকে মানে এ ব্যৱহাৰ কৰোঁ। মই কেতিয়াবা কেতিয়াবা কিছুমান কাম থাকে। তেনেকে অলপমান মই কিন্তু এ আইত হেৰি কৰোঁ।
অ', হয়। হয়। থিকে মেডিচিন থিকে আৰু মই মানে ইমান খালি এই হেৰিটো লওঁ। মই মানে মূল কথা খিনিয়ে লওঁ এ আই পৰা যে অমুকখিনি মূলকথা কৈছে। তাৰে পৰা কৰি পেলাই মই গোটেইটো হেৰি নকৰোঁ। যিহেতু সেইটো অলপ বেয়া কাৰণটো অভয়াসটো বেয়া হৈ যায়। খালি মই মূল কাৰণটো লৈ পেলাই নিজে পঢ়া শুনা মানে তেনেকে চেষ্টা কৰোঁ আৰু ত, পছেয়াই আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ আহ', অসমীয়াত ক'ব হ'লে হ'লে কৃত্ৰিম বুদ্ধিমত্তা
ক, কিতিম বৃদ্ধিম হয়। এ এতিয়া বেছি দিন হয়। নাই আহিব আৰু বহুত কিবা কিনি কৰিব।
অ', কৰিব কৰিব কৰিব অ', ইয়াতে অসমতো আহি আছে আৰু। বহুত কিবা
আহি আছে। আমাৰ ইয়াতো অহা নাই এতিয়ালৈকে, আমেৰিকা চামেৰিকা বহুত কিবা কানি হৈছে কিজানি।
অ', ব-সেইবিলাকতো বহুত উন্নত। উম, গাড়ী মটৰ অ'।
আম-আমাৰ কিন্তু ইয়াত এ, কিবা বোম্বাইত পৰিছে নেকি এতিয়া কিবা কেনে
অ', অ', অ', কিবা কৰি কৰি আছে কৰি আছে বুলি।
প্ৰথম সেইখনে চহৰ না, মায়াৰ নগৰী বুলি কয় বোম্বাই।
উম, উম, মায়ানগৰ। এ, সেনেকুৱা সেনেকুৱা কৰি আছে ভালহে। ভালহে উম। ভাল কামত আহিব লাগে সিয়ে
হয় হয়। ভালে কৰিছে, তেনেকুৱাই আৰু। আৰু কোৱা ইয়াৰ বিষয়ে বাৰু নাই আজিলৈকে হেৰি হ'ব এই
আ, হয় অ', শুনিছোঁ শুনিছোঁ। তাকে ক'লো আৰু আজি, অ', তাকে আজি অ', ভালকে কথা পাতিলোঁ তোমাৰ পৰাওঁ জানিব পাৰিলোঁ কিছুমান কথা।
নাই হ'ব আৰু নাই ইয়াৰ বিষয়ে জানিব লাগিব আছে বহুত।
অ', আছে আছে বহুত আছে বহুত আছে তাকে আৰু বাকী কি বাৰ্তালাপটো আমি বেলেগদিনা কৰোঁ ভাল লাগিল কথা পাতি, ঠিক আছে দিয়া ভালকে থাকিবা। অহ, অহ অ'।
দিয়া